অ', এতিয়া তুমি কোনটো বিষয়ে আমি আলোচনা কৰিম?
আমি আজি প্ৰদূষণৰ বিষয়ে আলোচনা কৰো, নে কি কোৱা?
অ', হ'ব আলোচনাটোতেই আৰম্ভ কৰোঁ।
অ'-অ' ঠিক আছে। মই কৰো ন?
কোৱাচোন তুমি তে আ, প্ৰথমতে মোক কোৱা প্ৰদূষণ বুলিলে কি বুজায়?
প্ৰদূষণ বুলিলে আহ, পৰিৱেশত আহ, মানে ক্ষতিকাৰক পদাৰ্থ মিহীন হৈ বায়ু, পানী বা মাটি দূষিত হোৱাকে প্ৰদূষণ বুলি কয়। হেল্ল'?
প্ৰদূষণ প্ৰধান প্রকাৰবোৰ কি কি?
প্ৰধান কৈ মানে বায়ু প্ৰদূষণ থাকে পানী প্ৰদূষণ থাকে মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ থাকে।
অ'। হেল্ল', অ', নাছিলে।
অ'-অ'-অ' শুনি আছোি কোৱা।
তোমাৰ ভইচ অহা নাই।
শুনি আছো মই তুমি কোৱা।
তোমাৰ মাতো নোহোৱা হৈ গৈছিলে, তুমি এইখিনিৰ পৰা কোৱাচোন প্ৰদূষণৰ প্ৰধান প্ৰকাৰবোৰ কি কি? মই নুশুনিলো তাৰমানে।
অ', প্ৰধানকৈ বায়ু প্ৰদূষণ থাকে পানী প্ৰদূৰ্ষণ, মাটি প্ৰদূৰ্ষণ আৰু শব্দ প্ৰদূষণ থাকে।
অ', বায়ু প্ৰদূষণ কেনেকুৱা হয়?
জা-জাহান বোৰৰ ধুৱা কল খানাৰ ধোঁৱা আৰু ইন্ধন জ্বলোৱাৰ ফলত বায়ু প্ৰদূষণ হয়, বতাহটো মানে দূষিত হৈ যায় ন?
হয় সেইকাৰণে আমি যি টি বস্তু ধৰা যেনেকৈ প্লাষ্টিক হোৱা আমি জ্বলাবই নালাগে।
সেইটোয়ে ঠিকে কৈছা।
উম, উদাহৰণ সেইটো আৰু তাৰপিছত আ ইয়াৰ ফলত কি ক্ষতি হয়?
মানুহৰ উশাহ নিশাহ লোৱাত কষ্ট হয়। বেলেগ বেলেগ ৰোগ দেখা দিয়ে হাপানী আদি মানে বৃদ্ধি পায় আৰু।
উশাহ লোৱাাতটো সেয়া হয় ন'।
অ'-অ'-অ'
পানী প্ৰদূষণৰ কাৰণ কি?
পানী প্ৰদূষণৰ কাৰণ বুলিলে মই ক'ম যে আৱৰ্জনা বা ৰাসায়নিক আ পদাৰ্থ আৰু নলা নৰ্দমাৰ মলি, পানী আৰু তাৰে পেলোৱাত মানে সেইবিলাক নলাবিলাকত লেতেৰা বস্তু বিলাক পেলাই পেলাই মানে ল-নলাৰ পানীবোৰ বা সেইবিলাক লেতেৰা কৰি দিয়ে ন।
হয়, মানে তোৰ যি টি জাবৰ জোথৰ সোপা পেলাইয়ে থাকে ন, নাচাই যে কৰিব লাগে নালাগে, যি টি পেলাই দিব আৰু।
সেইটোৱেই, তাৰ ফলত পানীবোৰ মানে প্ৰদূষিত হৈ যায় ন।
হয়, সেইটো আচলতে আমি কৰিব নালাগে।
অ'।
কিমানকেনো বুজাব যাবা ন?
সেইটোৱে।
উম, তেন্তে পানী প্ৰদূষণে কি সমস্যাৰ সৃষ্টি কৰে?
পানীৰ প্ৰদূষণে বিভিন্ন ধৰণৰ প্ৰ-অ' মানে সমস্যাৰ আ সৃষ্টি কৰে, যেনেকে ইহঁতে পানী পানীক ক্ষতি কৰে। আৰু পানীত থকা মানে বেলেগ বেলেগ ধৰণৰ জীৱ জন্তুবিলাকক ক্ষতি কৰে। পিছত পানীৰ পৰা আমাৰ পানী আমি খোৱা-খাওঁ ন, পানী দেহত বহুত গুৰুত্বপূৰ্ণ হয় পানীটো। পানী নোহোৱাকৈ আমি চলিবই নোৱাৰোঁ, সেইটো কাৰণে বেলেগ বেলেগ ৰোগ সৃষ্টি কৰে।
অ', মাটি প্ৰদূষণ কেনেকৈ হয়?
মানে মাটি প্ৰদূষণটো হ'লে অধিক মানে খাৰ কীটানুক আৰু প্লাষ্টিকৰ আৱৰ্জনাৰ বাবে মাটি প্ৰদূষণ হয়, মাটিত আমি যা টা বস্তু পেলাই দিওঁ ন আৱৰ্জনা হওঁক বা যিয়ে হওঁক, প্লাষ্টিক জাতীয় বস্তু বিলাকতো গলি নাযায় ন, মাটিত থাকি যায় সদায় কাৰণে, অ' অ', সেইটোকাৰণে মাটিটো দূষিত হৈ যায়।
উম, তাৰ পিছত আমাৰ চিপছৰ পেকেট-চেকেট যিয়ে হওঁক চবটোতো প্লাষ্টিকৰেই থাকে ন, আমি য'ত ত'ত পেলাই দিয়া যায়, যোনটো আমি আচলতে কৰিব নালাগে, কিন্তু বহুত প্ৰদূষিত হৈ যায় আৰু।
অ', মাটিটোৱে যদি ভাল নাথাকে আমি য'ত থাক কোঁ, মাটিত গছ পুলি নহ'ব, গছ পুলি নহ'লে আমি উশাহ নিশাহ লওঁতে পাছলৈও মানে দিগদাৰ হ'ব ন, সেই কাৰণে আমাৰ মাটিটোক ভালকৈ ৰখাটো আমাৰ বহুত গুৰুত্বপূৰ্ণ হয়।
হয়।
উম
তাৰপিছত, অ', শব্দ প্ৰদূষণ ণো অ', ক্ষতিকাৰক নেকি?
হয়, অধিক শব্দই মানসিক মানে চাপ দিয়ে। তাৰপিছত, টোপনি ক্ষতি কৰাই আৰু কাণৰ সমস্যাও সৃষ্টি কৰাই ন শব্দই। এতিয়া যদি চৌবিছ ঘণ্টা এটা জেগাত শব্দ হৈ থাকে বা তুমি গাড়ী মটৰ থকা জেগাৰ ওচৰত যদি তুমি থাকা তোমাৰ নিদ্ৰাটো ভালকে নহ'ব, টোপনিটো হ'ব-নহ'ব, শব্দই তোমাৰ মানে মনটো বেয়া কৰি ৰাখ খে, মূৰৰ বিষ হয় বা তোমাৰ কাণৰ সমস্যা হ'ব পাৰে। ত' শব্দ প্ৰদূষণটো বহুত মানে ক্ষতিকাৰক হয় বুলি মই ভাৱোঁ।
হয়, প্ৰদূষণৰ ফলত কেৱল মানুহে ক্ষতিগ্ৰস্ত হয় নেকি নে আন জীৱ জন্তুও হয়?
নহয়-নহয়, অকল মানুহেই নহ'ব পশু পাখী বা উদ্ভিদ আৰু সমগ্ৰ পৰিৱেশত মানে পৰিৱেশৰ সকলো বস্তুবিলাকে সু সকলো প্ৰাণী হওক, জীৱ জন্তু হওক, সকলোৰে এইটো মানে ক্ষতিকাৰক হয়। সকলোকে ক্ষতি কৰে বস্তুটোৱে ন'?
গে, প্ৰদূষণ কমাবলৈ আমি কি কৰিব লাগে?
প্ৰদূষণ কমাবলৈ আমি অধিক গছপুলি ৰুব লাগে। প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে আৰু পৰিৱেশ পৰিষ্কাৰ ৰাখিব লাগে যিমান পাৰো।
হয়। ছাত্ৰ- ছাত্ৰী আঁ ছাত্ৰীসকলে কেনেদৰে সহাৰ্য কৰিব পাৰে?
অ'। সচেতনতা সৃষ্টি কৰি মানে গছ ৰোপন যদি কৰে আৰু পৰিষ্কাৰ মানে আ পৰিষ কাৰ ৰাখে সিহঁতৰ জেগাবিলাক তেতিয়া মানে কি হয় সেইবিলাক জ মানে চ মানে চাফা কৰি হয় আৰু সেইবিলাকত অংশগ্ৰহণ যদি কৰে যে স কলোৱে মিলি আজি গোটেইখিনি জেগা চাফা কৰো বা কিবা কৰো তেতিয়াহলে মানে ছাত্ৰ - ছাত্ৰীসকলৰো বহুতখিনি মানে আৰু লাভ হয় ন', সিহঁতে যদি এইখিনি সহায় কৰি দিয়ে সিহঁতৰ ত বহুত আমি লাভ কৰিব পাৰোঁ সহায়টো, সাহাৰ্য্যটো।
হয়, আজিকালি আমি য'তে দেখোঁ তাতে আমি গছ চচ কাটা মেলা এইটো দেখো ন, ঘৰ বনাবলে হওক বা কিবা বনাবলে হওক যোনটো আচলতে আমি কৰিব নালাগে, বহুত প্ৰভাৱ পৰে ন'। আমাৰ এই সেয়াত জাগাখিনিত।
সেইকাৰণে গছ পুলিয়ে বহুত ধৰণৰ সাহাৰ্য্য কৰায়।
অক্সিজেন ক্লিন কৰাব বতা বা আ বোৰ সেয়া কৰে ন' চাফা কৰে, ত' সেইটো আচলতে বহুত সেইখিনি পৰে।
অহ।
উম উম'।
এতিয়া যদি গছ পুলি নাথাকে আমাৰ উশাহ লোৱাতো বহুত কষ্ট হব ন, ' উশাহ লোৱাত কষ্ট হলে মানুহ উম, ' কি কলা?
গছপুলিয়ে কেনেকৈ সহাৰ্য্য কৰে?
গছ পুলিয়ে কাৰ্বন ডাই অক্সাইড আহ' মানে লয় ন'। আৰু সেইখিনি লৈ পিনে আমাক অক্সিজেনখিনি এৰি দিয়ে যাৰ ফলত বায়ু যা মানে চাফা হৈ থাকে ন', বায়ুতো আমাৰ চাফা হ'লে আমি তাতে উশাহ নিশাহ ল'ব পাৰোঁ, শান্তিমতে ভাল কৰি।
যদি আমি প্ৰদূষণ নিয়ন্ত্ৰণ নকৰোঁ তেন্তে কি হ'ব?
প্ৰদূষণ নিয়ন্ত্ৰণ নকৰিলেতো জলবায়ু পৰিৱৰ্তন পিছত স্বাস্থ্যজনিত সমস্যা আৰু পৰিৱেশৰ মানে বাৰছাময় নষ্ট হ'ব ন', বৰকৈ নষ্ট হ'ব। এতিয়া আমি যদি মাটিত ধৰা, সকলো মানুহে যদি ডা ডাষ্টবিন জাতীয় ব বস্তু ব্যৱহাৰ নকৰে আৱৰ্জনা পেলোৱাৰ যদি এটা সঠিক বস্তু এটা ব্যৱহাৰ নকৰে বা আৱৰ্জনাবোৰ কেনেকে কমাব লাগে সেইটো যদি চিন্তা নকৰে। তেনেহলেতো আমাৰ পৃথিৱীত থকা গোটেইবিলাক জীৱ জন্তুৰ বা সকলোৰে বেলেগ বেলেগ ধৰণৰ ক্ষতি হ'ব। মাটিত থকা জীৱৰ কষ্ট হ'ব, আমাৰ মানুহে মাটিত আমি থাকো আমাৰ যদি জেগাবিলাক লেতেৰা হৈ থাকে আমিতো উশাহ নিশাহ ল'ব নোৱাৰো তেতিয়াহ'লে। অ অ, সেইটোৱে। আৰু পানীত থকা সেনেকে অকল মাটি বুলিয়েই নহয় পানীত থকা বায়ু পানীত থকা জীৱ জন্তু
হয় পানী যদি মাটিত যদি কিবা হয় তে নিশ্চয় পানীটো হ'ব ন'।
সেইটোৱে।
উম।
এতিয়া মানে পৃথিৱী এটা এটা জেগাতে আমি প্ৰদূষিত মানে প্ৰদূষণ বিলাক চাবৰ কাৰণে আমি বেলেগ বেলেগ ধৰণৰ মানে দায়িত্ব ল'ব লাগে। সকলোবোৰ জেগাই বস্তুৱেই আমাৰ মানে গুৰুত্বপূৰ্ণ আমাৰ বায়ু বতাহটো আমাৰ চাফা হ'লে আমি উশাহ ল'ব পাৰিম। মাটিত আমি থাকো, মাটি খিনি যদি ভালকে থাকে। মাটিত যদি আমাৰ গছ পুলি আমি অধিক মতে নুৰু। বা আমি যদি আৱৰ্জনাবোৰ এটা জেগাতে নেপেলাও তেতিয়াহ'লে আমাৰ নিজৰ ঘৰলৈও এদিন আহিব। য'ত আমাৰ আৱৰ্জনাবিলাকে আন লোকে ঘৰৰ ওচৰত পেলাব ধৰিব। তেনেহ'লে
আজিকালিতো পেলায়ে ন' মইয়ে কেতিয়াবা ধৰা ৰাতি বা ৰাতিপুৱা যেতিয়া যাওঁ নাজানো কোনে বা আগ তে মানে সন্মুখতে ঘৰৰ আৱৰ্জনা সোপা পেলাই থৈ যায় কিন্তু, এ চোৱাও নাযায় ন' কোনে কি পেলায় এইটো কিন্তু সঁচাকে বহুত বেয়া হৈ ছে মানুহৰ।
আমি সেইকাৰণে মানে চে ষ্টেনেবল ডেভেলপমেণ্ট বুলি যি কয় ইংৰাজীত সেইটো আমি একচুৱেলি কৰিব লাগে আমাৰ নিজৰ মানে নিজৰ মানুহ
অকল নিজৰ কাৰণে নহয়, আমাৰ আহা কালৰ সেয়াৰ কাৰণে। ভৱিষ্যৰ কাৰণেও ন'।
ভৱিষ্যতৰ কাৰণেও আমি ভালকে থ'ব লাগে, নিজো চিন্তা কৰিব লাগে লগত ভৱিষ্যতৰ কাৰণেও ৰাখিব লাগে। তেতিয়া আমাৰ গোটেইখিনি মানুহে একমত হৈ পেলে গোটেইখিনি বস্তু মানে অ ল'ব পাৰে আৰু তাৰে লাভ কৰিব পাৰে বস্তুখিনি। সঁচাকে বহুত খিনি বহুত খিনি মানে বস্তু মানে দূশিত কৰিছে এই প্ৰদূৰ্ষণৰ বস্তুটোৱে। গাড়ী, মটৰ আমি আজিকালি চাবা তুমি গাড়ী মটৰ আমি অক অকমান যাব লাগিলেও আমি গাড়ী মটৰ ব্যৱহাৰ কৰো ইয়াৰে পৰা
হয়, যোনখিনি আমি খোজকাঢ়ি গ'লেও হয় কিন্তু সেইখিনিতো মানুহে গাড়ী মটৰ ইউজ কৰিব।
এতিয়া গাড়ী মটৰ হলে ধূলিৰ সৃষ্টি হয়, বায়ু নষ্ট হয়। কিন্তু আমি যদি খোজ কাঢ়ো আমাৰ নিজৰ
ন এতিয়া।
এতিয়া আমি যদি এইখিনি জেগাই খোজকাঢ়ি যাওঁ। আমাৰ অকমান বিশ্ৰাম হয়, অকমান বিশ্ৰাম হলে আমাৰ মানে এক্সাৰচাইজ টো হলে আমাৰ নিজৰ দেহটোও ভালে থাকে ন গোটেই খিনি আমি যদি ভালকে চলিলো হয়, গোটেইখিনি মানি চলো তেতিয়া আমি নিজৰ তাতে সমাধান আ ছে সকলো বস্তু খিনি ভালকে ৰখা।
হয়।
সকলোৱে যদি আৱৰ্জনা বিলাক সেইটোৱে আৱৰ্জনা বিলাক যদি নিজে নিজৰ জেগাত ভালকে মানে থৈ দিয়ে ডাষ্টবিনত থৈ দিয়ে কিবা কিবি যদি দায়িত্ব বিলাক লয় সকলোৱে। নিজৰ তাতে সকলো বস্তুৰ সমাধান থাকি যায় ন।
হয় সেয়ে আৰু আমি সকলোৱে সচেতন আৰু প্ৰদূৰ্ষণ ৰোধৰ বাবে কাম কৰিব লাগিব আৰু।
সেইটোয়ে একেলগে মিলি পেলাই এক গোট খাই চলিব লাগে আৰু নিজৰে দুুনীয়া খনতো নিজৰে হয় ন' এই
সেইটোৱে কেনেকৈ আমি নিজৰ জেগাখিনি চাফা কৰি ৰাখিব পাৰোঁ ন'।
সকলোৱে যদি নিজৰ জেগাখিনি চাফা কৰে তেতিয়াহ'লেতো একো মানে চিন্তাই নাই।
হয় আমি নিজে আচলতে এইখিনি কৰিবই পাৰোঁ নহয়নে বাৰু? এই জেগাত জাবৰ জোথৰ হ'ল পেলোৱা বা কিবা কিবি।
সেইটোৱে।
ঠিক আছে তেন্তে তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল এই বিষয়ে আলোচনা কৰি। ঠিক আছে ধন্যবাদ।
দিয়া তে ধন্যবাদ।